হেল্ল' অ, কি কৰিছে?
এনে আছোঁ কি কৰিছে?
এই আছোঁ, কি কৰিবনো গৰমত বাহিৰতে আৰু এনেই বতাহাহাই ঘুই ফুইছোঁ।
ইমান গৰম।
সেইটোৱেতো নকব আৰু।
উম, গৰমত খাবলে মন যোৱা নাই। দালি বনাই তাৰপিছত আৰু কন্দুলি আলু ভাজি বনালোঁ, তাৰপিছত শুকান মাছৰ ভাজি। এ, বান্দৰ নাই।
আহ, আহ, আহ মই কি ক'ম আৰু কঠাল গুটিয়ে কঠাল গুটি ঢেঁকীয়া শাকে।
হয় নেকি?
অঁ বনালোঁ আৰু তেনেকৈ। নিৰামিষ।
ভালেই, গৰমত ন টেঙা দিব লাগিছিলে অকমান।
টেঙা নাপালোঁ, ঔটেঙা আনিব লাগিব বজাৰৰ
অ, এয়া ঢেকীয়া কঁঠাল গুটি ঔটেঙা দি খাই ভাল লাগিব।
অ, সেইয়াই। অ, বৰষুণ দিব চাগে ন? মেঘে গাজিছে।
আহ, বৰষুন দিয়া কথা মানে, নেটত চাইছিলোঁ পৰহিদিনাখন মঙংগলবাৰে বৰ বুলি দেখাই আছিলে বাৰু হাণ্ড্ৰেড পাৰ্চেণ্ট এতিয়া, কি বা কৰে নাজানো আৰু।
আমাৰ ইয়াত মেঘে গাজি আছে বাৰু।
তাকে বতৰৰ কথা কব নোৱাৰি।
আহ, নকব আৰু। আৰু কওক, বাকী খা খবৰ ভালেই ন আপোনাৰ?
এয়া ভালে আছোঁ আৰু, তোমাৰ ফালে ভালে ন?
উম, আছোঁ দিয়ক আৰু গৰমতনো কি কৰিব থকা থকা নথকা একেই হৈছে আৰু।
লাৰ ছোৱালী কেইটা ভালে?
ঠিকেই আছে অ, ইমান গৰম পৰিছে অ, নক ক'ব দেই থাকিব নোৱাৰিছোঁ মানে।
এয়া, গৰমৰ কাৰণে মানুহ একদম মানে কি কৰো কি নকৰো অৱস্থা হৈছে।
আহ, গা ধুই তত পোৱা নাই দেই।
গানো কিমান ধুবা গা ধুই ধুই আকৌ বেমাৰতেহে পৰিবা সেনেকা তাইৰ গৰমটো ভিতৰলেহে সোমায়
আৰু চাগে বছৰে বছৰে গৈ, আৰু যিমান বছৰটো আগবাঢ়ি গৈ থাকি কিব গৰমতটো হৈ গৈ থাকিব চাগে ন!
হ'বও পাৰে দেই, তেনেকুৱা। গছ-গছনিবোৰ নাইকিয়া হৈছেগে নহয়, সেইকাৰণে গৰমটো উৎপাতটো বেছি হৈছে নেকি!
মানুহে কাটি মেলি চব ধ্বংসই কৰিলে আৰু।
সেয়াইটো কি কব আৰু, বাকী কক। কালি ডিউটি যাব আপুনি?
কাইলে তাকে, মই অলপ মেছেজ কৰি ল'ব লাগিব, মোৰ হেৰি অহা নাই যে। অ', সেইটো কাৰণে মই মেছেজটো কৰি কিনে, পিছত মেমৰ লগত কথা পাতি ল'ব লাগিব। তাৰ পিছতহে কি কৰো নটামান বজাত কৰিম। নটামান বজাত কৰা পিছত ছত গম পাম যে তেতিয়া যাওঁ নে নাযাওঁ মানে, এনেইতো গৈ লাভ নহ'ব ন নহ'লে।
লাভ নাই, হয়, হয়। এনেই গৈ কি কৰিব যদি আপোনাৰ একোৱেই হোৱা নাই।
অ', মোৰ দুটাই বন্ধ হৈ আছে চলা নাই যে, সেইটো কাৰণে মেমক সুধি ল'ম এবাৰ ফোন কৰি কেনে, ফোন কৰাৰ পিছতহে গম পাম মানে এতিয়াতো ধৰা ফোন কৰিব নোৱাৰি ৰাতি ন। তাৰছত আকৌ ৰাতিপুৱা ইমান মৰ্ণিঙতে ফোন কৰিবলে বেয়া ন। সেইকাৰণে নটা মান বজাত অ', মই এনে নটা চল্লিশত ওলাওঁ ন। সেইকাৰণে নটামান বজাত ফোন এটা কৰি জানি ল'ম। জানি লোৱা পিছতহে মানে ওলাম বুলি ভাবিছো, এনে ৰেডি হৈ থাকিম আৰু যদি হয় বোলে আহি যোৱা বুলি কয় তেতিয়া গুচি যাম আৰু।
অ', অ'। সেইয়াই আৰু, অ', অ'। সেইয়াই আৰু মানে জানি কেনে গ'লে ভাল। এনেই ইমান গৰমত আপুনি গৈ
অ', ইমান গৰমত অ অশান্তি ইমান গৰম, আজি যিটো গৰম দিছে। ভিতৰত থাকিও শান্তি নাই, বাহিৰত থাকিও শান্তি নাই, ফেনৰ হাৱা লৈও শান্তি নাই। মানে ফেনৰ বতাহটো কি কম আৰু গৰম বতাহে বলিছে আৰু।
অ', ফেনৰ বতাহটো ইমান গৰম হৈছে, আৰু দিনে দিনে দিনে বাঢ়ি গৈয়ে আছে গৰমটো দেই।
গোটেই, মানে ওপৰৰ হেৰিটোয়ে ৰ'দ কেনেকুৱা দিছে, চাব গৰম হৈ গৈছে ন!
সেইটোৱেতো আজি দোকানলে গৈছিলো জানেনে? দোকানখনলে গৈছিলো কিবা শাক নাছিলে আনিবলৈ, বজাৰ অকন কৰিবলৈ। ল'ৰাটোৰ লগতে গৈছিলো, বাপৰে পকা আলিত মানে খালী ভৰিয়ে মানে খোজ কাঢ়িবই নোৱাৰি। ইমান নেই গৰম, পুৰি গৈছে একদম।
ইমান গৰমত।
পুৰি গৈছে ভৰি যে ইচৰাম, আৰু কেইদিনমান পিছত ছত কি যে হব, চিন্তা কৰিয়ে ভয় লগ লগা হৈছে, মানুহবোৰ এতিয়া চব মানে পাহাৰৰ জেগাতে গৈছে।
অ', ঠাণ্ডা এৰিয়া।
ঠাণ্ডা বিচাৰি যোৱা লিখিয়া হৈছে আও। হ'লেও কি হব সেই খিনিওতো খন্তেকীয়াহে, এদিনৰ কাৰণেহে আপুনি ভাল লাগ আহ, আকৌ নিজৰ ঘৰলৈকে সেইয়াই। খন্তেকীয়া হে আৰু আকৌ, উভতি আহিবই লাগিব, আকৌ সেই গৰমতটো অহাকালি আকৌ একে, পাব
অ', সেইয়াই আকৌ পাব। এই গৰমৰ বন্ধ বুলি আৰু ইফালে ফালে
অকমান অ'।
উম, ল'ৰা ছোৱালী বিলাককো লৈ আৰু অকমান সদায় সোমাই থকা থকা হয়, গৰম বন্ধটো কাৰণে অকমান ওলাই সোমায় কৰিছে আৰু মানুহবিলাক। যিমানে আ ঠাণ্ডা জোগা ফালে অকমান। এনেই, তোমালোকে যাম বুলি ভাবিছা নেকি?
যাম মানে কি জানো এতিয়া দেউতাকে কি কয় আৰু। নিয়ে বা নিনিয়ে, নিজৰ গাড়ীখন নহ'লেও বৰ দিগদাৰ নহয়।
অ'।
নিজৰ গাড়ী হলে ভাল ন, এনেকে জেগাবোৰ ফুৰিবলৈ।
ফুৰিবলে, বেলেগৰ গাড়ী লৈ আকৌ অশান্তি আজিয়ে যোৱা আজিয়ে ঘূৰি অহা।
হয়, আকৌ ইমাৰ্জেঞ্চি ওলাই যাব, মাতি দিব।
উম।
সেইটোকে চাই লওঁ, আহি লওকচোন কি হয় আৰুতো এনেওটো কালিৰ দিনতটো কি হয়, মইও ভাবিছো চাওঁচোন কালি যদি মেমক মেছেজ চেছ কৰি চাম মানে, যদি মাতেইটো যাম নহ'লে, ইমান গৰমত যাব নোৱাৰি অ'।
অ'।
গৰম মানে গৈও শান্তি নাপাম যে তাত, ঘৰত যি হওঁক অকমান নিজৰ ঘৰত, ঠাই যেনেকে শা হলেও আমি থাকিব পাৰো ন, তাতো সেনেকে আমি থাকিব নোৱাৰিম যে সেইকাৰণে চাওঁচোন কি কয়। গুপত মেছেজটা
অ' মেছেজটা কৰি চাবা কি কয়।
অ' কি কয় মাতে বা নামাতে কিয়ে বা কয়।
ভালকে গম গম পোৱা পিছতে যাব পাৰো। মই সেই ৰাতিপুৱাই কৰিম বুলি ভাবিছো সেইকাৰণে। ইমান গৰমত যোৱা অহা
অৰুণাচললৈ পুনাই দিব লাগে ন।
অ'।
কিবা এটা হ'লে, মানে যোৱা যদি ন নহয় ত অৰুণাচল দ আৰু গুচি যাব লাগে।
অ'। অ' আকৌ গাড়ীখন লৈ আহিব ন যাব পাৰিবা।
চাওঁ কি হয়, আৰু কওক, বাকী চব ঠিকেই আছে ন।
ঠিকে আছে।
এতিয়া আকৌ ভাদ মাহ সোমালেহি ন। মানে আছে আৰু অ' হাওন হাওনৰ পিছত ভাদ, নামঘৰৰত যে কেনেকে
আহ, আহাৰ হাওন এতিয়া হাওন চলি আছে বাৰু।
অ' নাই সোমা নাই সোমা হাওন মা সোমাবহে।
অ' সোমাবহে।
সেই এই কোন তাৰিখে পৰিছেনো প্ৰথম শাওন মাহটো।
হা
শাওন মাহতো শাওন মাহটো যে কোন তাৰিখ পৰিছে
এতিয়া তোমাৰ পোোন্ধৰ তাৰিখ সেই সনে কেই তাৰিখে জানো মই ভালকে চোৱা নাই দেই এনেকে পোন্ধৰ তাৰিখ মানতে হবগে তাৰ পোন্ধৰ তাৰিখ মানতে সোমাব
হয় আমি যে মন্দিৰ যাওঁ যে মনত পৰিছে
অ সে তোমাৰ পূৰ্ণিমাটো এইবাৰ ত্ৰিশ তাৰিখতহে আছে
অ
অ এবাৰ দিছে সঠিক আছে শাওণ মাহৰ প্ৰথম পূৰ্ণিমাতটো এইবাৰ তোমাৰ ত্ৰিশ তাৰিখেহে আছে পোন্ধৰ দিনৰ পিছত তোমাৰ বিছ তাৰিখেহে আছে এইবাৰ
তাৰপিছতে এতিয়া যোৱা হ মন্দিৰলৈ যাব
অ সময় সুবিধা পলে যাম আৰু
সেইয়াই অ অ সেইয়াই আৰু থাকে থাকে আৰু এই বলবম যোৰ পৰে ন এইটো মাহতে
অ সেই তোমাৰ জুন এতিয়া জুলাই জুলাই তোমাৰ ত্ৰিশ তাৰিখে আছেতো পোন্ধৰ তাৰিখে তোমাৰ এ শাওন মান সোমাব ত পোন্ধৰ দিন মান পিছতহে তোমাৰ পূৰ্ণিমাটো কৰিছে এইবাৰ এইবাৰ প্ৰথম পূৰ্ণিমাটো তোমাৰ এই ত্ৰিশ তাৰিখ মানত আছে উম
সেইটোকে বল বম চাই ভালেই লাগে বাৰু পিছে আজিকালি বেছি হুলস্থুল হয়
ভাল আজাল আৰু কি কবা
জোখতকে চবেই অ জোখতকে বেছিহে কৰি দিয়ে যে সেইকাৰণে ভাল নালাগে
আহ যোৱা মানুহ বিলাকৰ কষ্ট হয় যায় বাকী বেলেগ মানুহ বিিলাকে উৎপাতটো কৰেৰে যে
অ এনেতো ভগৱানক শ্ৰদ্ধা হিচাপেো চবে যায়েই যা চাবও লাগেবোৰ মানি চলা নো আগৰ পৰাই এতিয়া বুলি নহয় আৰু নিয়ম নী কিন্তু তাৰ মাজতে যে এইবোৰ যে ডাঙৰ ডাঙৰ ডি জে বক্স বজাই হুলস্থুল কৰে মদ ভাং খায় ভালেই হৈছে সেনেকে কৰিবই লাগে মানে অশ্লীল যিবোৰ মানে নৃত্য কৰে সেইবোৰ ভাল নালা হৈছে
অ মানে আজিকালি মানে এইটো বন্ধ কৰিছে তোমাৰ মানে ডি জ বক্জোৱাত তটো তোমাৰ অকমান নিষিিত কৰিছে যে কাৰণ মানুহ বিলাকৰ অশান্তি হয় ন তোমাৰ যোৱা মানুহ বিলাকেতো এইবিলাক কাণ্ড নকৰে ন
উম
সেইবিলাক সেইবিলাকো নকৰে যোৱা মানুহ বিলাকতো তোমাৰ এ নিজ নিজৰ ইচ্ছা মতে ধৰ তোমাৰ খোজ কঢ়ি খোজ কঢ়ি মন্দিৰত কেনেকে পাও হয় সেইটোয়ে তাত টেনচন ন সেইটো এতিয়া চিন্তা কৰি কিনে তেওঁলোকে ওলাই অ তেওঁলোকেতো খোজকাাঢ়ি যায় খালী পৰিৰে অ কেনেকে ভগৱানক মানে ওচৰ পাওঁগে সেইটোও চিন্তা কৰে কিন্তু বাকী সেই মানেে ব এইবিলাক বুজাই ৰাস্তাটো ব্লক কৰি দিয়ে ন কষ্ট হয় ন যিবিলাক মানে ভক্ত থাকে ভক্ত বিলাকৰ কষ্ট হয় ন সেইকাৰণে মানে অলপ যোৱা বছৰ অলপ অ', বন্ধ কৰি দিয়া হৈছে।
মানে যোনটো ৰাস্তাত তোমাৰ ভক্তবিলাক আহ যায় সেইটো ৰাস্তা দি তোমাৰ অকমান বন্ধ কৰি দিয়া হৈছে মান
ভালেই কৰিছে যি
ভালে কৰিছে ভক্ত কাৰণে ভালে কৰিছে তোমাৰ ভক্ত বিলাকৰ কাৰণে ভাল কৰিছো নহলে বহুত কষ্ট পাই ন। ভাল হুল স্তল। অহ কি নাম। যোৱা বছৰ পৰালৈ বন্ধ কৰি থোৱা আছে। মই ভালেই পাওঁ বন্ধ কৰিব লাগে এইবিলাক।
হয়, হয় সেইটোকে তেতিয়া অ', অ',।
কিবা এটা ধ্যানত যাব সেই ধ্যানটো ভগ্ন হৈ যায় ন।
উম, উম।
ভগৱানৰ ওচৰলৈ যায় ভক্ত বিলাকে কিবা এটা। মনত আশা আকাংক্ষা লৈ ধ্যানত যায় সেইটো মানে এইবোৰ ৰাস্তাত উৎপাতত মানে সিহঁতৰ এইবিলাক কষ্ট হয় আৰু পাহৰ হেৰি হৈ যায় সিহঁতৰ দিগদাৰ পায় ন সেইটো কাৰণে
সেইটোৱে নক'ব আৰু মোৰতো ইমান অশান্তি লাগে সেইবোৰ দেখিলে বেয়াও লাগে অশান্তিও লাগে। মানে